টো শুনিছোঁ দিয়া। হয়, অ' আছিলোঁ ৰবা, ভাতপানী খাই পেলে। বিৰাট মানে গৰম পৰিছে ৰবা, তাকে ফেনত
হয় - হয়। বহুত গৰম পৰিছে। একেবাৰে মানে থাকিব পাৰা নাই।
ইমান গৰম পৰিছে সচাঁকে। আজি সাত্ৰিশ ডিগ্ৰী লৈ গৈছে।
অ' মই অকমান আগত তাকে মই চাইছিলোঁ বতৰৰ খবৰ। প্ৰায় সাতত্ৰিশ ডিগ্ৰী মান দিয়াৰ নিচিনা বোলে মোবাইলত পালোঁ আৰু। এই গৰমত মানে একো খাদ্য খাবই ইচ্ছা নোযোৱা হৈ মই ৰাতিৰ মানে জিমৰ পৰা আহি ৰাতিৰ মানে পানী দিয়া ভাত আছিল, সেয়েই খালোঁ।
অ হয় হয়। অ মই অটছসমূহ খালো ৰ'বা মানে সেই আৰু অটছ মানে মই কি কৰিছিলো ৰাতিয়ে। মানে এই সেনেকে মানে ঠাণ্ডা কৰি থৈছিলো ভিজত মানে। সেয় আৰু অ'টছ আৰু গাখীৰে মানে সেই সেনেকৈ। অ হয় হয়।
এনে এনেই টো কিন্তু মানে গৰমে গৰমে খালেহে বেছি সোৱাদ পোৱা যায় ন।
অ বেছি ঘৰ্ত হৈ যায়। কিন্তু হয় সেইটো হয় বাৰু কিন্তু মই ভাবিলো বহুত গৰমত মানে বহুত গৰম গৰম। চ্ছা নাযায়কাৰণে ম ফ মানে ফ থ। সফালে মানে সেই সেনেকে খাই দিলো আৰু গাখীৰে টছে সেনেকে
হয় হয় ঠিকেই এই এতিয়া মানে ইমানকুৱা গৰম পৰিছে মানে এ আমাৰ গোলকীয় অৱস্থানটো মানে ইমান বাঢ়ি গৈছে এতিয়াতো মানে মই সেইদিনা আজি দেখা পালো কিছুমান মানে স্কুলৰ ছাত্ৰ ছাত্ৰীসকল মানে স্কুল খুলি আছে ইমান গৰমততো তেওঁলোকৰো বহুত কষ্ট হয় মই তাকে ভাবিলো
অ হয় হয় হয় ঠিকে ঠিকে গ্ৰীষ্মকালীন বন্ধত দিব লাগে কিন্তু তেওঁলোকৰ বাবে মানে ইমান কষ্ট ইমান সৰু সৰু ল'ৰা ছোৱালী ইানে এনে গৈ মানে পাঠদান কৰিব লগা হয়
তাকো গৰম বন্ধততো মানে ধৰা মানে ঘৰত পঢ়িবৰ কাৰণে দিয়ে ন গতিকে ঘৰত পঢ়িব দিব ইমান স্কুলত কিয় যাব লাগে
ইমান গৰমত থাকেতো ইমান মানে মই ভাবো কিন্তু কিছু কিছু মানে বিদ্যালয়সমূহ এনেকে খুলি আছে কিন্তু খোলা হৈ আছে এইবোৰ অতি সোনকালে বন্ধ হব লাগে
তাকেইো গৰম বন্ধত তেতিয়া আমি ডাঙৰ মানুহে মানে থাকিব পৰা নাই বাহিৰ ওলাই যাব পৰা নাই এই মানে সৰু সৰু ল'ৰা ছোৱালীবোৰে পিঠিত বুজাটো লৈ ইমান মানে তেওঁলোকক ইমান কম বয়সতে ইমান চাপ দিয়াটো ভাল হোৱা নাই গতিকে কাৰণ আজিকালি চাবা দেই অনলাইন মাধ্যমত দিও শিক্ষা গ্ৰহণ কৰা কৰিব পাৰি শিক্ষাদান দিব পাৰি অনলাইন মাধ্যমসমূহ আছেই গতিকে সেনেকৈ যদি এমাহ সময় এই গৰম দিন কেইটা অন্তত যদি মানে ঘৰৰ পৰাই যদি পঢ়া শুনা কৰা ব্যৱস্থা কৰে কিমান ভাল কথা হয় হয়নে
সঁচাই সঁচাই সঁচাই মানে এনেকুৱাই এনেকুৱাই ক্ষেত্ৰত মানে
মানে সেই মানে গৰম বন্ধত মানে গৰম দি গৰম বন্ধ দিয়ে কাৰণ কিয় হয় মানে সেই গৰমৰ পৰা বাচিব কাৰণে মানে স আৰু মানে সৰু ল'ৰা ছাল কিছু সকাহ পায় আৰু মানে অলপমান সেই আৰু গৰমত মানে যিহেতু ওলাই যাব নালাগে তেনেকে ইমান আৰু তুমি চাবাচোন মানে চাৰ্ট তাৰ্ট পিন্ধি লং পেন্ট পিন্ধি ইমান সেনেকে পিন্ধিয়াটো সহজ ন গে
তাকেইটো
আৰু পিঠিত দুূৰ্জাততো আছে
মোজা মানে ধৰকা বিদ্যালয়লৈ গ'লেতোতো তোমাৰ সম্পূৰ্ণ মানে আহ পৰি পাতিকৈ যাব লাগে যিহেত টো জোতা মোজা দীঘল চাৰ্ট পেণ্ট পিন্ধিছে সেইটো যাব লাগে টাই মাৰি কুতটাই মাৰি গতিকে এই সময়ত মানে ছাত্ৰ ছাত্ৰীসকলৰ মানে মই নিজে অনুভৱ কৰিছো বহুখিনি মানে কষ্ট হয় বিশেষকৈ এতিয়া গৰমো বাঢ়ি গৈছে বহুত হয় ন
হয় হয় হয় সেইটোয়ে সেইটোয়ে ইমান গৰমৰ কাৰণে এই টাইবোৰ
হয় হয় মই তোমাক এতিয়া সুধিব বিচাৰিছো আমাৰকুৱা যিটো আমাৰ এতিয়া গৰম বতৰ। এই এনেকুৱা বতৰত আমি কেনেকুৱা ধৰণৰ খাদ্য খাব লাগে? বা কেনেকুৱা ধৰণৰ খাদ্য খোৱা উচিত?
অ পানী থকা খাদ্য খাব লাগে। মানে সেই পানী থকা ফল-মূল, মানে যিহেতু এই তৰমুজ আদিৰ পৰা আম তিয়হ সেনেকুৱা খাদ্য খালে মানে কি আমাৰ মানে পানীৰ পৰিমাণটো থাকে আৰু আমাৰ তাত। মানে যিহেতু গৰমত মানে পানীৰ পৰিমাণটো কমি যায়। এতিয়া আমাৰ মানে শৰীৰত যিটো পানীৰ পৰিমাণটো বজাই ৰাখি কাৰণে আমি পানী থকা খাদ্য খাই থাকিব লাগে আৰু পানীৰ লগতে পানী খাই থাকিব লাগে।
উম-উম হয়। যিহেটো মানে আমাৰ ঘামত মানে বহুখিনি ঘাম পুৰা গৰমত, আ গতিকে মানে আমি পানী অধিক খাব লাগে আৰু মানে নেমু চৰ্বত জাতীয়
অ নেমু চৰবত, অ নেমু চৰবত আদি খাই থাকিব লাগে কিন্তু। ভাল, ভাল। সেইবিলাক মানে ভাল খাদ্য কিন্তু। এইটোৱে অধিক মানে কিছুমানে সেই গৰমত মানে মাংস, মাছসমূহ, এনেকৈ খাই থাকিব নালাগে কিন্তু। যিহেতু এই প্ৰেচাৰৰ বৃদ্ধি কৰে, বিৰাট বেয়া, আৰু বৰ বেছ
তাকেইটো, মই মানে যোৱাকালি মই মানে খাইছিলো ব্ৰইলাৰ মছলা দিয়া ব্ৰইলাৰ এনেকে বনাইছিল খালো মই এতিয়া পেটৰ অসুখৰ নিচিনা হৈ আছিল।
অ, হয়, হয়। গৰমৰ কাৰণে হৈছি দা। মানে হজম কৰিব পাৰা নাই। মানে হজম শক্তি তোমাৰ, এই তেনেকুৱা মানে হজম কৰিব নোৱাৰি মানে এনেকুৱা মানে সেই আৰু পেট
অ-অ, তাকে তোমাৰ গৰমত মানে খাদ্যৰ ওপৰত ভালকৈ গুৰুত্ব দিব লাগিব ন, নহলে বেমাৰত পৰিব লাগি
হয়, হয়, মই ক'লে এতিয়া হাঁহৰ মাংস যদি খাই খাই দিয়ে কিছুমান কিমান মানুহে নাখেই। মানে প্ৰেছাৰ থকা মানুহে, অ মানুহে সঁচাকে মানে এটা বহুত ডাঙৰ মানে বিপদ হ'ব কিন্তু তেওঁলোকৰ বাবে।
অ, এই যে মানে উচ্চ ৰক্তচাপ চাপত ভোগা কিছুমান ব্যক্তি আছে যে প্ৰেছাৰ বুলি কয়। পাৰ মাংস, হাঁহৰ মাংস এইবোৰ খাব নোৱাৰে যে ন।
একেবাৰে খাব নোৱাৰে আৰু বইল, এই হেৰি সিজা সিজোৱা কণীটো কণী মানে বহুত খাই দিব নালাগে আৰু একেলগে পাঁচটা মান, সেনেকে জিম কৰিছো সেনেকে নহয়। এ গৰম গৰমটো চাব লাগে, গৰম অনুসৰি মানে
অ মই মানে কণীও খাইছিলো, চাৰিটা কণী খাইছিলো সেইকাৰণে মোৰ পেটৰ হ'ল নেকি?
কণী মানে কি বেছি বেয়া নকৰে। কিন্তু ৰাত ৰুটি খালে ভাল আৰু কণীটোৰ মানে কি, আৰু এতিয়া এতিয়াৰ দিনত
কুহোমটো খালে মানে কিবা অসুবিধা হয় নেকি কোৱাচোন।
নাই, নাই বৰ বিশেষ একো কুহুমতটো ভালেই ভিটামিনসমূহ থাকে ভিটামিন থাক
অ, অ। ত কিছুমানে যে কয় অকল কণীৰ বগা অংশ খিনি খাব লাগে বুলি কয়। কিয় কয় মানে?
উম, অ সিটোত মানে কণীৰ বগা অংশ অকল মানে প্ৰটিনৰ ভাগটোৱে থাকে। মানে বিশেষ একো নাথাকে। কিছুমানে মানে এনেকুৱা ধাৰণা লয়। মানে এই, বগা মানে, অকল বগাটো খালেহে প্ৰটিন পায়। কিন্তু সেনেকুৱা নহয়। মানে ভিতৰৰ য়কটোও খাব লাগে। য়ক বুলি কয় সেইটো।
অহ, অ, অ।
এই হালধীয়া অংশটো খাব লাগে, সেইটো কাৰণে ভিটামিন পোৱা যায় কিছু
মানে কিছুমান মানুহৰ কাৰণে এইটো খোৱাটো অনুচিত যেনেকুৱা ধৰা শকত মানুহ কিছুমান ধৰা ৱেইট
হয় হয়।
মানে লছ খাত লছ।
অ অ, সেইটো, অ বগাঠ বেছি গুৰুত্ব দিব লাগে। কে হয় হয় হয় ঠিকে কথা।
কুহুম কেইটা মানে বেছি খাব নালাগে নেকি।
উ উম উম হয় হয় হয়, মানে অধিক যদি তুমি শকত আৰু। ত অধিক শখত নহলে তুমি আমাৰ নিচিনা মানুহ খাব, পাৰি নেকি। বিশ্বাস হব পাৰি কিন্তু, এই আৰু মই ক'লো যাতে এই দিনৰ ভাগত নোখা নাখালে ভাল আৰু। মানে ৰাতি খাব পাৰি ৰাতি খাই দিব। যিহ নাই নাই নাই পনী খাব পাৰ কণীটো। ভাল বস্তু হয় মানে ঠাণ্ডা কৰি ৰাখে অলপ কণী খাব প। সেই আৰু বেছি মছলা দিলেতো বাৰু চবতে অপকাৰ কৰে। কিন্তু বেছি মছলা নিদি পেলাই যদি ভালকে ৰান্ধা।
উম এতিয়া গৰ হয় ঠিকেই কছ এই গৰমত। মানে মই অকমান আৰু এটা সমস্যাত ভুগি আছো মানে অকমান খোজতি নিচিনা বহুত। মানুহে সমস্যাত ভুগি আছে ফুলজতি নিচিনা সমস্যা কি। য় যিহেতু ঘাম চাম ওাই থাকে এই কেত্ৰত কিবা উপায় আছে নেকি?
অ খোজুতি কাৰণে মলমসমূহ আছে বাৰু মলম। মম আৰু তুমি সেই আৰু চাবোনোও বহুত ধৰণৰ পৰাই নহয় আজি। আজি কালি মানে নিম চাবন নাপায় আৰু এই কুল বুলি নীলা চাবন। দুখৰ পায় তেনেকুৱা চাবোন ব্যৱহাৰ কৰিব লাগে সটো মানে। এতিয়া এই গৰমৰ দিনত এইবোৰ মানে সাধাৰণ চাবোন ব্যৱহাৰ কৰিব নালাগে কিন্তু। মানেটো তাৰ পৰা বেছি। ইমান মানে হ সেই নহয়।
অ এইটো আমাৰ শৰীৰত বিভিন্ন ঘামৰ ফালে। বীজাণু থাকে বীজাণু বোৰ নাখাবৰ কাৰণে ভাল চাবোন ল'ব লাগিব। ন এ যেনেকুৱা নিম চাবোন এনেকুৱা ধৰণৰ।
নিম চামোনতটো তুমি ল'লে মানে। সেই আৰু মানে গাটো ভাল লাগি থাকিব।
হয় হয় ঠিকেই গতিকে এই গৰমত মানে আমি ধৰা। খাদ্যবিলাক খাওঁতে আমি অলপ সচেতন হ'ব লাগিব অধিক। পানী খাব লাগিব তাৰপৰি মানে এই। মানে যেনেকুৱা পানী পন্টা ভাত বুলি যিটো কয়। পানী দিয়া ভাত ৰাতি সেই সেইটো পইতা ভাতটো অ পইতা ভাতটো খালে মানে বহুত ভাল। মানে শৰীৰৰ প ঠাণ্ডা থাকে বুলি কয় ন। উ মানে মই আজি খালো ৰাতিপুৱা দিনত। কলোৱে তোমাক এই ইকাৰণে এতিয়া মোৰ। একেবাৰে গাটো মানে ভাল লাগি আছে খালি অকমান টোপনি টোপনি লাগে।
উ হয় হয় হয়। হয় হয় হয় হয় হয় হয়ে পানী বেছি থাকিলে মানুে টোপনি হয় বাৰু। মানে ঠিকেই বাৰু ভাল গৰমত এইবোৰে খাব লাগে মানে ইমান গৰম বস্তু খাবই নালাগে।
তুমি খাই ভাল পোৱা নাই পইতা ভ পইতা ভাতটো। বেছি একো মানে একো নালাগেও আঞ্জা চব্জি একো দৰকাৰ নাই হয়নেে সাধাৰণ। অ এনেকে পিয়য়াজ জলকীয়া দি খাব পাৰা ভাল ফুল।
ভাল লাগে।
অহ।
খাই থাকিলে মানে কি গৰমৰ পৰা পৰিত্ৰাণ পাব পাৰি। আজিকালি মানে বহুত মান মছলা দিয়া খাদ্য ওলাই মানে আজিকালি। কিছুমানে মই দেখো অনলাইন অৰ্ডাৰ কৰি বহুত মছলা দিয়া খাদ্যবোৰ খাই থাকে। তাৰপিছত তেওঁলোকৰ পেটৰ অ অসুখ হয় অসুখ হয় মানে হস্পিতেলত। দৌৰিব লগা হয়
হয় হয় ঠিকেই আৰু এই গৰত মানে ফাষ্ট ফুড বিলাকো পাৰিলে কমাই খাব লাগে নে কি?
আছে আছে ইমান মানে তেওঁ বস্তু আৰু গৰমৰ দিনত বুলি নহয় সকলো দিনতে মানে এইবোৰ কমাবই লাগে কিন্তু ফাষ্টফুডসমূহ যিহেতু তেলটো তেওঁলোকৰ পুৰণা
হয় হয়
হোটেল ব্যৱাৰ কৰি'ৰ পৰা কি দিয় ক'ব নোৱাৰোঁ।
থঠিকেই থঠিকেই অ
অ সেনেকুৱা মানে কি আৰু
হয় হয় আমি মানে এতিয়া গৰমৰ পৰা বাচিও আমাৰ শৰীৰটো যদি মানে ভালে ৰাখি হয় মানে আমি খোৱা খাদ্যটোৰ ওপৰত ভালকৈ মানে গুৰুত্ব দিব লাগিব গম পাইছা তেতিয়াহে মানে আমাৰ মানে শৰীৰটো ভাল হ'ব নেমু পানী তেতেলীৰ মানে পানী তেনেকুৱা ধৰণৰ চৰ্বত জাতীয় খাদ্য বা পানীটো বেছিকে খালেহে মানে আমাৰ শৰীৰত মানে জোৰটো থাকে
অ হয় হয়া একেবাৰে ঠিক কথা কৈছা?
তেতিয়াল ভৎদাজি তোমাৰ লগত কথা পাতি ভালেই লাগিল এমি আমাৰ অভিজ্ঞতা কলো গতিকে আমি পিছত ভালদৰে পাতিম দিয়া সেই বিষয়ে আজি ইমানতে অহ সামৰণি মাৰিছো ধন্যবাদ